হেল্ল'?
অ' বা, বহুত দিনৰ মূৰত। শুনি তো শুনিছো।
দিনৰ মূৰতো ৰ'বা মনত পৰিল মানে, মই বোলো ৰ' ফোন এটাকে কৰোঁ। এইখন সময় অকণমান আজৰি হৈ পেলাই বহিচ ছো যে
অ', অ', ময়ো এই আজৰিয়ে হৈ ব-বহিছোঁ, এনেও ভাত বনাব লাগিবই, অ'।
এতিয়া দেৰিকৈ খোৱা বুলিহে, ক'তয়েটো খাবলৈয়ে হ'ল।
এ খাবলৈ হ'ল, খাবলৈ হৈ মানে সু হ'ল চাগে। কিছুমানে। সেটোকাৰণে।
উম, উম, উম, তাকে, কি খবৰ কোৱাচোন? খা খবৰ বিলাক কোৱা?
এ, আছোঁ আৰু, কি ক'ব বতৰৰ তাৰনা গমেই পাইছে আৰু। এবাৰ কাপোৰ উলিয়াও, এবাৰ সুমোৱাও সেনেকে কৰি থকাই যায় আৰু।
সকলোতে কৰিছে এইটো।
অ'। বাকী কৰিব আৰু তাকে।
হেৰি ছিজন ন'।
এ বাৰিষা চিজন হবই আৰু ন? আৰু আমিও বেয়া পালেনো কি হব বাকি এনেই টো লাগেই। পানী দুনি আৰু আৰু এটা কথা দে, সমস্যা নহ, নহ, সমস্যাও হৈছে গম পায় নে, এই বৰষুণ জাকে এতিয়া ইয়াতোতো পানী নহয় গোটেইখিনি। আৰু আমাৰ ওচৰ পাজৰে সৰু, অ' ইয়াত পানী গোটেই ইয়াত টাউনতে পানী। আৰু মানে কি হৈছে, ওচৰতে আমাৰ ঘৰৰ ওচৰতে বা আগৰ দুটামান আছে। এই মানে ধৰক, অ' অ' তেওঁৰ মানুহজনে ৰিক্সা চলাই মানুহ গৰাকীয়েও এঘৰত। কাম বন কৰে তেনেকে। খাই চলি মেলি। তেওঁলোকৰ ঘৰতো পানী সোমাইছে নহয়।
অহ ঘৰৰ ভিতৰত
ঘৰ ভিতৰতে। তেওঁলোকে কেঁচা ঘৰত থাকে আকৌ। আৰু ধৰক তেওঁলোকৰ ভাড়াটো ক'ম, পটককৈ তেনেকুৱা ভাড়াঘৰ বিচাৰি পাবলৈওঁ টান। এতিয়া বেলেগলৈ যাওঁ বুলিনো কেনেকে যায়গে। আৰু প্ৰত্যকবাৰেই পানী সোমাই বোলে তেওঁলোকৰ। সেইটো কাৰণে মই মানে অথনি তাকে ভাবিছো। অহ আৰু মানে ভাবকচোন এই গেলা পানীবোৰ সোমালে আৰু এইবিলাক বেয়া বিলাক জীৱ জন্তু ইটো সিটোতো সেই সোপাওঁটো পানী সোপা লগত জায় আহিব। এতিয়া ভাত আপুনি পান ভিতৰতে বোলে একে গাঁঠি পাৰ হৈ যায় পানীত তিমান পানী যদি হয়, মানে এবেগেত দুবেগেত পানী হয়, ভৰিলেকে তেনেহ'লে সেই ভাত ক'ত বনাব বাৰু?
আয়ো দেহি তেওঁলোকেটো সঁচাই দেই, এইটো যে, বৰ ডাঙৰ-মানে জ্বলন্ত সমস্যা হৈছে। সেইফালে আপাৰৰ ফালে তো, মানে কি উত্তৰ পাৰে সেইফালেতো আৰু এজাক বৰষুণতে সেয়া, এইবিলাকতো পায়েই থাকো প্ৰতিবাৰে নিউজ, চিউজে। বেয়া লাগে, দুখ লাগে শুনিলে।
সেইটোৱে আমাৰ ঘৰৰ পৰা ওলাই পেলাই মানে, তেওঁলোকৰ যোনফালে সোমাই যায় মানে। ঘৰটো অ', ৰাচ এতিয়াতো বেলেগ টো, বাদ দিয়ক আমাৰ ঘৰৰ পৰা ওলাই পকা ৰাস্তাতে পানী।
উৱ ইমান হৈছে বুলি গম নাপাওঁ, কাৰণ আমাৰ এইফালে নাই যে, হোৱা বৰষুণ পৰি আছে কিন্তু অ'
কিছুমান ৰাস্তাত।
উম।
কাৰণ এইবিলাক নলা সোপা ভৰ্তি হৈয়ে যায়, পানী সোপা ক'লে যাবগে?
তাকে, আৰু আজিকালি সেই ড্ৰেইন কিছুমান দিছে, আমাৰ ইয়াতো বাৰু টাউনখনত ড্ৰেইন কিছু কিমান বৰ ওখ ওখ কৰি দিলে। দিলৈ পেলাই মানুহৰ এতিয়া বৰষুনত আৰু সেইটো ডাঙৰ বৰষুণ হ'লে কি বহুত মানুহৰ তেনেকে ভেটিলে পানী গুচি আহে। ৰাস্তা বিলাক ওখ কৰি দিলে। সে তে আগত মানে ৰাস্তাবোৰ চাপৰ আছিলে।
অ' এতিয়া মানে উম, খিৰিকি চিৰিকি খু-খুলি থবলে ভয়ে।
উম
সোমাই আহে কি হৈ আহে ঠিক নাই।
ক'ব নোৱাৰি ক'ব নোৱাৰি। উসাপ প'পৰৰ দিন এতিয়া।
তাকে। বাকী আপুনি কিবা এনেই ফোন কৰিলেনে? থাক।
অ, তাকে নহ মই বোলো। সেই এম, খা-খবৰটো লওঁ বাৰু মা কেনেকুৱা হৈছে এতিয়া। এই তোমালোকৰ মা।
মা ঠিক। কে আছে ঘৰত। বৰ্তমান বাৰু ভালে আছে আৰু।
ছোৱালী।
ছোৱালী ঠিকে আছে। ঠিকে আছে। উম, তাই এতিয়া এ, বাপেক। মাৰ লগতে বহি আছে। দিনটো নাপাই যে বাপেকক। সেইটো কাৰণে ৰাতি পায়। আৰু অকমান টাইম থাক। সেয়ে। অকমান সময়। তাৰপিছত আৰু। অকমান উৎপাত কৰিব আজি যেনিবা দিনত ভা। আগ আগবেলাতে শুলে। গতিকে এতিয়া মানে তাই নুশোুলে পাছবেলা সেইটো কাৰণ। নে মানে হয়টো সোনকালে শুব বেছি। দেৰিলৈকে থাকিব নালাগে। তথাপিও তাইৰ কথা কব নোৱাৰি তাই। দেৰিলৈকে কটাই দিবলৈও আছে।
তাকে, তাকে, তাকে। এ' তোমালোকৰ সেইফালে এতিয়া যদি পানী দুনি হৈছে আৰু তুমি সেই মাজতে এবাৰ। কৈছিলা, মানে তোমাৰ কোনোবা ৰিলেচনৰে নে নে তোমাৰ তোমালোকৰ কিবা লাগে নে।
অ'।
অ' আমি সম্বন্ধ বুলিয়ে কৈছিলা হবলা, হয় দিয়া নে। তোমাৰ চিনাকিহে বুলি কৈছিলা, মানে এ এইফালে আৰু উত্তৰ দিশত অ'। সে মানে, অ' তাকে হেৰি বুলি পেলাই কিবা।
অহ।
অ' তোমাক কৈ থাকোতে আমাৰ হ থাৎ বৰষুণ আহিছে, আচৰিত। তেনেকেতো, অ' ডাঙৰ কৈ পৰিছে, এ'
মানে কি হয়, এই আমাৰ মানে জেঠাই হ'ত আছে তাত। মোৰ দুগৰাকী জেঠাই বিয়া হৈছিলে, এক গৰাকী যেনিবা ঢুকালে। ডাঙৰ জেঠাই এতিয়া সৰু জেঠাই আছে, হেঃ
উম
তেওঁলোকৰো চিনাকি।
হ'ব দিয়া, অ'
অ' তাৰ পিছত মানে কি হয়, জেঠাইহ'তৰ ঘৰতে তাতে অ' মানে মোৰ চিনাকি, মইও কৈছিলো আপোনাক কওঁতে তেতিয়া তাৰপিছতে আপোনাৰ লগত কথা পতা নহ'লেই।
নহলে নহলে, তোমাক বহুত দিন তাৰমানে কি আমাৰ অলপ গা বেয়াও গ'ল, আমাৰ ইয়াত বহুত মানুহ জ্বৰ হৈছে নহয় ভাইৰেল জ্বৰ। সেই গা বেয়া গ'ল, ধেৎ এতিয়া বহুত দিন হেৰি হ'ল। আৰু এইিলাক জ্বৰ চৰ হ'লে সচৰাচৰ পিছত বহু দিনৰ গা বেয়ই লাগ থাকে, দুৰ্বল লাগি থাকে।
অ' তাত মানে কি জানে নাই, এই আমি যোন যোৰ মিচিং কাপোৰ পোৰ বুলি মানুহে কিনে, আৰু তাৰ হাতে বোৱা যোৱা মাজত বহুত পাৰ্থক্য কোৱা আছে।
সেইটো মই জানো সেইকাৰণে তুমি কওঁতে মই আগ্ৰহ কৰিছিলো যে কথা খিনিক বা। এ হাতে বোৱা কাপোৰযোৰ।
অ অ তেওঁলোকে মানে কি হয় আপুনি পঁচিশ পৰা পঁয়ত্ৰিশ। ৰ ভিতৰত লয় পইচা। আৰু তেওঁলোকে বৰ খুব ধুনীয়া। কে বয় মানে।
এই নাই হাতে বোৱা কাপোৰটো ধুনীয়া। তাৰমানে মই মোৰ।
খালি ৰঙটো আপুনি কৈ দিব লাগিব, যে আপোনাক কি ৰঙৰ লাগে। আৰু তেওঁলোকৰ থাক কেই, কেতিয়াবা মানে
থাকি থাকি আৰু বৰ শিপিনী মানুহ দেই, বৰ কাজি মানুহখিনিও সেইফালৰ, আৰু কাপোৰ বিলাক ইমান ধুনীয়া। মানে এই আমাৰ বাণিজ্য মেলা হয় নহয়, পূজাৰ সময়তে হওঁক বা বহা'গৰ বিহুৰ সময়ত, আজিকালি মাঘৰ বিহুৰ সময়তো হয় বাৰু, বাণিজ্য মেলা আহেই
কিন্তু এইটো
নহয় নহয় মই সেইটো ৰ্ফমলৈ যোৱা নাই, তেওঁলোকে নিজে আহে। মাজুলীৰ পৰা হওঁক লখিমপুৰৰ পৰা হওঁক। নিজে আহে মানে তাত বেনাৰ খন থাকে ন' সেইখনটো কেতিয়াও মিছাকে মাৰিব নোৱাৰে অ', তাৰপিছত চিনাকিও হৈছো বহুতৰ লগত কিন্তু কিনিবলৈ নোৱাৰোঁ, পাৰা নাই মানে বহুত দামো কয় আৰু এটা কথা তেওঁলোকে দামত হ'লেতো দিগদাৰ হ'ব।
হয় অ', মানে তাৰ আৰু তাৰ পৰা অহা ভাড়াটোও তেওঁলোকে উলি উঠাই দিয়ে বুজিছে কিন্তু তাৰ পৰা আপুনি যদি একেবাৰে আপুনি সেইখিনি জেগাৰ পৰাই যদি অনাই তেতিয়া কিন্তু দামটো অকণ কম হয়।
উম।
তেনেকুৱা ধৰণৰ কথা গতিকে মানে তাত আপুনি ৰঙটো কৈ দিব লাগে আৰু এটা কথা মানে তাৰ মানুহখিনি বহুত ধাৰ্মীক হয়, নেদেখা মানুহে গম নাপায়। মানে ভগৱানৰ প্ৰতি বহুত আস ঠা
উম, হয় নেকি?
অ', আস্থা মই কেলে কৈছো আমাৰ মানে তাতে জেঠায়হঁতৰ ঘৰ যে জে জেঠুহতে মানে এই হেৰি এইটো কি বুলি তাতে এই যেতিয়া মানে ফাকুৱা হয়। সোৱাদটো ডাঙৰ মেলাৰ নিচিনা বহে। তাত মানে গোসাই ফুৰাই। তেনেকে। গোসাই পুৰোৱানিচে হয় আৰু কিবা ক্ষেত্ৰত মই পাহৰিছো মই অলপ।
আমাৰ ফালেও ফুৰাই দেই ফাকুৱাত, গোসাই খুৱাই পপ্ৰচেশ্যন কৰে অ, শোভাযাত্ৰা উলিয়াই মানে।
তেওলোকক এই গোসাই সকলক মানে মাতে। আৰু আমাৰ যিটোুহতে সেই এনেকে গৈ লৈ পেলাই মানে তেওঁলোকৰ তাত আমাৰ এতিয়া যিমান ধাৰ্মিক ধৰক গ্ৰন্থ আছে মানে তেওঁলোকে সেইখিনি মানে তেওঁলোকক কয়গে বুজাইগে তাৰ বিষয়ে মানে। আৰু তেওঁলোকে বহুত আগ্ৰহে কোনে মানে মই নিজে দেখিছো মানে সেইটো দেখা কথা মানে এতিয়া কি হৈছে নাজানো। কিন্তু বহুত বছৰ হ'ল বাৰু কিন্তু মই দেখিছোঁ তেওঁলোক বহুত ধাৰ্মিক হয়।
উম উম উম আস্থা আছে মানে আধ্যয়াত্মিক দিশটোত তেওঁলোক মানে অকণমান
অ অ আপুনি সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি বহুত মানুহ গোট খাই আছে আমিতো বহুত গৈছোঁ। মানুহ তালে আৰু বহুত মানুহে মানে কি ধৰক তেনেকুৱা সেই মিটিং মিটিং বুলিও কৈছোঁ। যিয়ে নহওঁক বহুত মানুহ গোট পাইছো যেতিয়া তেনেকুৱা বিলাক মানে বহুত আগ্ৰহেৰে বাট চাই মানে আমি নিজে গৈছো সেইটো জেগাত আৰু আৰু বহুত ভাল মানুহ আছে আছে আছে আছে গতিকে তেওঁলোকৰ লগতে আমাক ঠাইতে কথা পাতাই দিছে দিছিলে মোক এবাৰ যে বব লাগিছিলে। আৰু ময়ো কিবা সূত্ৰে মানে সেই আনা নহ'লে যদি আপুনিও আনে তেতিয়া
অ', তাকে মই মানে অ', মই সেই তেওঁলোকৰ মানে কাপোৰ খন মানে পিটিকি পিটিকি চাইছো ন' ইয়াত তে বাণিজ্য মেলা হ'লে আহে যে, মানে বৰ পচন্দ হয় অ'। কেতি কেতিয়াবা মানে কিছু অসুবিধাৰ কাৰণে ধৰা, থাকে নহয় মানুহৰ সুবিধা অসুবিধা। যিটো সময়ত আহে সেইটো সময়ত ধৰা পৰা পইচা অভাৱ। মোৰ যে যদি মিলে দৰে দামে কিনিম এজোৰ। কিন্তু নাই। মই তেনেকে কিনিব পৰা নাই কিন্তু মই সচা কথা কবলৈ গ'লে মই উম সেইটো চাইডৰ হা মানে যিটো হাতে বোৱা হাহ মানে শালত বোৱা সেয়া কাপোৰ মোৰ এযোৰো নাই। আমাৰ এক শালৰ মানুহে বোৱা আমাৰ অসমীয়া খালত এই যে মাছ চাইজেই হওক বা সেইটো কি হয় বৰ্ণালী পাতে হওক সেয়া কাপোৰ আছে বাৰু মোৰ। কিন্তু সেই তেওঁলোক কৰ সেই এই বৰ বঢ়িয়া লাগে কাপোৰ বিলাক আৰু কি ক'ম বিভিন্ন সুতাত বয় বাৰু। তেনেকে মই পাইছো সেই তেতিয়া তুমি কোৱা কথাটো মনত আছে, গতিকে
মই তেওঁলোকৰ লগত যোগাযোগ কৰিম যোগাযোগ কৰি পেলাই মই আপোনাক জনাম অ আপোনাক জনাম। আৰু এই মই বাৰু এই জনাই পেলাই আপোনাক মানে আপুনি কি ৰং লাগে কি কথা আপুনি মোক কৈ দিব।
আহ।
তেতিয়া মানে পাতিবলে বেছি ভাল হ'ব।
ভাল হয় ভাল ভাল।
আপোনাক আৰু দুদিন তিনিদিনৰ ভিতৰত জনাই আছোঁ আৰু যদি কাইলৈকে মই ফোন কৰিম বাৰু। যদি লগ পাবলে তাত মান অকমান নেটৱৰ্কৰ দিগ দাৰ কিছুমান ক্ষেত্ৰত।
অ হয় নেকি।
নাই নাই মানে আমাৰ মানে জেঠাইহত য'ত থাকে আও সেইটো জেগাৰ কথা কৈছো মই সেইখিনতে অকমান খেলি মেলি কৰে নেটৱৰ্কে তথাপিও মই লগ পালে কথা কথা পাতিলে বা জেঠাইহতৰো টো সেই মানুহখিনিৰ লগত কথা পাতি কাৰোবাৰ লগত কথা পাতিবলে অকণ সময় লাগিব দিয়কচোন। সেই কাৰণে মই দুদিন তিদিন সময় লৈছো। মই পাতি পেলাই আপোনাক জনাওঁ আপুনি কি লাগে কব আৰু ন।
ঠিকে আছে কম দিয়া মই তোমাক মনত পেলাই দি ভালেই হ'ল ন।
ভাল হ'ল ভাল হ'ল ময়ো ল'ম
তাকে এই মাইনা জনি হেৰি তাই বাৰু তাই দামোবোৰ ভালে আছে বুলি কোৱা কাৰণে শুনি ভাল লাগিছে। বাৰু দিয়া অকমান কেয়াৰ যত্ন ল'বা আৰু ন। ঠিক আছে দিয়া অ উম।